অ', শুনা পাই আছনে ভালকে? অ', কি কৰি আ'ছ?
এ এনেই গৰমতে বহি আছিলোঁ।
উম, বহুত গৰম পৰিছে দেই আমাৰ ইয়াতো থাকিবই পৰা নাই। ফেনৰ তলতো গৰম গ হাৱাহে আহিছে।
উম, হুম, নকবি আও।
বাকী হেৰি খোৱা বোৱা কৰিলি নে?
খোৱা বোৱা কৰিলোঁ কৰিলোঁ তই?
খোৱা বোৱা মই কৰিলোঁ বাৰু তই কিহে খালি?
মই দালি ভাত কি খাবি আৰু।
উম, ঘৰতে আ'ছ নে ক'ত আ'ছ?
ঘৰত নাই মোৰ লগৰ এটাৰ ঘৰৰ উচৰত আছোঁ।
তাকে এতিয়া মা হঁত ঘৰতে আছে নে?
মা হঁত ঘৰত আছে অ', তই ক'ত ঘৰতে আ'ছ নেকি?
এ আছোঁ, এইফালে যাব ওলাইছো মানে এইটো কি আছিলে আজি এইফালে যাম মানে।
অ, ক'ত যাবি?
এই মামা ঘৰ ফালে যাম।
অ', অ', দুৰ্বল না'হ নে কি আবেলি?
আজি ডাবল নহব আৰু।
অ',
কাইলৈ আহিম কাইলৈ যাব লাগিব।
অ' অ', কাইলৈ ৰাতিপুৱা দৌৰিবলৈ পাবি যানো?
এ নাপাওঁ মই সেইৰিত ঘৰ বান্দৰদোৱা।
অ', অ',
উম, কাইলৈ ৰাতি দৌৰিম, কাইলৈ ৰাতি দৌৰিম, ৰাতি দৌৰিম।
অ', অ' ঠিক আছে, ঠিক আছে।
যাওঁতে এতিয়া অকলে যাম বাৰু।
অ', ভাত চাত খালি নেকি?
হাঁ, হাঁ?
ভাত খালি নাই?
ভাত খালো ভাত মানে কি হয়, মই দু দিনটোত এবাৰে ভাত খাওঁ যে, ৰাতিপুৱাই খাই দিলো মানে এঘাৰটামান বজাতে।
অ', অ',
উম, তইতে খেতি বাতি লাগিছ নাই?
এই ৰ'দ যিটো দিছে নাই আজি ৰ'দ কেনেকে দিছে একদম। ফুল ব্ৰাইটনেছ নিচনা ৰ'দ দি আছে।
যাব মানে ইমানে ৰ'দ পৰিছে গমৰত এতিয়া ফেন তলত বহি আছোঁ হ'লেও এতিয়া ইমান গৰম গৰম হাৱা মাৰিছে নহয় ঘামি অৱস্থা
ত' তাকে এনেকুৱা ৰ'দ দিছে অ।
ঠাণ্ডা দিনত ঠাণ্ডা গৰম দিনত গৰম।
উম,
উম, এতিয়া তই যে আমি যে পা তাকেহে পাই। হেৰি আমি যে পাতিছিলোঁ পৰখিলে
চেঁচা গাঁৱটো যে এই মোক লগৰ এটাই ফোন কৰিছিলে দেই। ত সি কৈছে এতিয়া সিহঁতে মানে খানা খাবলৈ যায় হেৰিয়লে যাম বুলি কৈছে। দু দুপাংত হেনো ৱাটাৰফলটাই একেদিনট ইনট্ৰডিউচ হৈছে ধুনীয়া নতুনকে।
গম পাইছো, গম পাইছো সেইটো। সেটোলৈ যাব পাৰিছ নেকি তই? সেটোলৈ গম পাইছ স সেটোলৈ যোৱাতকে চেচাটো বেছি ভাল লাগে, চেঁচা পুৰা ঠাণ্ডা হৈ থাকে না।
তই দুৰপাংটোত গৈ'ছ নাই?
দুৰপাংটো গৈছো, এইটো নতুনকে উলোৱাতো মই গৈছো। ৱাটাৰফল এইটো চেঁচা নিচিনা একেই। এই অলপ ভিতৰলৈ অলপ ভিতৰলৈ সোমাই যাব লাগে, ভিতৰলৈ সোমাই গৈ থাকিলে পাই যায় এইটো।
এই দুৰপাং নদী খনৰ ভিতৰে ভিতৰে।
অ', ভিতৰে ভিতৰে।
নিব পাৰি নেকি?
বাইক চাইক নিব নোৱাৰি অকমান খোজকাঢ়ি যাব লাগিব।
আচ্ছা।
উম, তাতকে চেচালে, তাতকে চেচালে যা মানে চেচালে কিবা গোটেই গোটেই-গোটেই হেৰি চে চেচাখই গোটেই ঠাণ্ডা হৈ থাকে ন সেইটো কাৰণে মানে চেচালৈ যাম বুলি ভাবিছোঁ।
উম, কাইলৈ দেখোন তই নাথাকয়ে যাবলে। কাইলৈ দেখোন মানে নাথাকৈ তই যাবলৈ দেখোন।
তাই শনিবাৰে যাম বুলি কৈছিল শনিবাহ পৰহিলে দেখোন।
অ' অ',
অ', শনিবাৰে যাম, শনিবাৰে যাম নিবি আকৌ শনিবাৰে যাব বুলি কৈছে।
অ', চাই ল' ঠিক আছে। সেইটো কথা এক যদি জান যা
অ', অ', তাকে যোৱাটো কৰিবি আৰু মানে, মই আৰ চি চতো কৈছিলোঁ এতি যাম বুলি কৈছে বাৰু।
অ',
বাকী এতিয়া এডমিচন কত ললি?
নহয় মাধৱ দাকো
উম, উম, কি ডিপাৰ্টমেণ্ট কি?
ডিপাৰ্টমেন্টটো মেথছত মাইনৰ ফিজিক্সত।
অ', আচ্ছা তোৰ চাউণ্ডটো ইমান উম, তোৰ চাউণ্ডটো বহুত কম কমকৈ আহিছে কেলে জানোঁ।
জানো কেলে আহিছে?
উম, একদম শুনা পোৱা নাই, একদম পাৰে কম কম কে আহিছে।
এন চি চি ল'ম বুলি ভাবিছা নে?
এন চি চি ল'ম বুলি মইও ভাবি আছো। কিন্তু দেই এন চি চি ল'ব পাৰেই।
ল'ব পাৰি ন ফম ফিলাব কথা কিবা গ'ম পালে কবিচোন মোকো।
অ' কম্পিউট গ্ৰুপটো নাই নেকি? এইটো মোৰ গ্ৰুপটো নাই মানে।
মৌনাই নানু কি হয় দো
অ' তই সেই হেৰি কৰি আছো, এইটো কি আছিলে, সেটো কি আছিলে। হেডফোন লগাইলৈ কথা পাতি আ'ছ নেকি?
অ', মোৰ নেশ্বনেল কথা পাতি আছোঁ।
নেক বেন্দদা খুলি ল'ওঁ সেইকাৰণে চাউণ্ডটো বৰ কম কমকে আহিছে।
তুতুকো লৈ আহিবা নে?
অ', খুলি ল' নেকবেণ্ডডাল খুলি ল'।
অ',
এতিয়া এতিয়াহে ভালকে আহিছে অ',
অ' অ'
উম। হেৰি তই কি এন চি চি ফৰ্ম ফিল আপ হ'ল হৈ গ'ল নে হ'ল নেকি জান নেকি কিবা।
ত অজয় যে এনেত চি আছে।
আহ।
অ' অজয় ভাগৰ আজি আজি আ কালি অপাত হেৰি হৈছে। এই মানে। ট্ৰেইনিং হৈছে তাহৰ পৰীক্ষাৰ পিছত পাতিব মানে এন চি চি জইন হ'বলৈ পৰীক্ষা দিব লাগিব নহয়। পৰীক্ষা মানে লিখা পৰীক্ষা নহয়, ফিজিকেল পৰীক্ষা। ফিজিকেল পৰীক্ষা পাছ কৰা পাবি আহ।
অ' গ'ম বা এনেলতো আৰম্ভ হৈছে বুলি।
অ' উম।
কথা মই গ'ম নাপায়
তাকে
এতিয়া মইতো স্কুটি চাব লাগিব, তোৰ মানে এতিয়া চিনাকিও তেনেকে এতিয়া এন চি চি ল'ৰা নাই যে।
অ' অ'
উম, কিন্তু হ'লেও, সেই সেইটো সুধি চাব লাগিব কোনোবাই লৈছে নেকি?
এন চি চি টো কৰি থ'লে ভাল মানে তোৰ
অ' সেইটোৱে কবা এন চি চি কৰি থ'লে ভাল। উম, তাকেই,
আগলে পিছত ফুলি চুলিছ আজি ত নাই নহয়।
অ' নাই বাৰু মই এঠাইত যাম মানে এফালে।
এ চিমান না পানীৰ দ
উ সেইটোৱ দোৰিবলৈ দোৰিবলৈ যাবি নেকি ৰাতিকে।
আজি জাম আজি ৰাতিপুৱা নগলো নহয়।
আহ ৰাতিপুৱা আজি ময়ো যাব নোৱোৰি, তই আপুনি এইবাৰটা লগাই লৈছ নেকি?
হেল্ল'
উম, আজি ৰাতিপুৱা মই যাব নহ'লে এই মানে
অ' হয় এবাৰ ফ'ৰ জি বা এবাৰ ফাইভ জি পৰা তেনেকুৱা হৈ আছে মানে
অ' অ' অ' অ'।
কালি মানে ৰাতিটো ধে এতিয়া মই ৰিপৰ্ট মাইলো সেয় এয়াৰটেল হে চিমটোত। ক'ত মাইলে ৰিপৰ্ট, এতিয়া। চাও এতিয়া এতিয়া সেইকাৰণে অকমান নেটটো অকমান ভাল হৈছে।
নাপায় নি ইমান?
ভিতৰততো নাপায় ঘৰ ভিতৰত, বাহিৰত গৈ গৈ কথা পাতিম।
আহ তে বহুত বেয়া এনেকে হলে।
মূখষ্ট হৈছে। কিবা এটা চাব নোৱাৰাটো মানে ইনষ্টাগ্ৰামৰ ৰিলকে নাহে।
উম সেইটোৱে এইটো বহুত অশান্তি লাগে নেটৱৰ্ক নাথাকিলে।
উম। আজি কেইটাত খাৰ পালি।
আজি মই চাৰিটা বজাত খা পাইছিলো। মানে সদায় এইখিনি উঠি আছিলো যে।
অ' অ'
খাই ব যাৰ পৰা তাৰপাছত ভাবিলোঁ আজিযোৰ যাব নহ'লে আকৌ খুয়ে থাকিলোঁ। এইটো কাৰণে।
অ' কেইটা কিবা কে পঢ়া শুনা কৰিছা নে নাই
হা হা
পঢ়া শুনা কৰিছ নহয় কিবা কিবি কাৰণে।
পিছত কৰিম আৰু এইবোৰ।
অ অ কিবা কচিং চচিং কৰিম বুলি ভাবিছে নেকি?
কচিং বুলি তেনেকে নাই চি ডবলী কাৰণে পঢ়িম বুলি ভাবিছো।
চি ডব্লিউৰ ইঞ্জনিয়ৰ কাৰণে ন।
অ ইঞ্জিনিয়াৰি কম্পিউটাৰ এনট্ৰেষ্ট এক্সামটো যে
অ অ।
সেইটো কাৰণে পঢ়িব লাগিব। আহ।
এইটো ক'ত ক'ত পায় ন নেক্সষ্টৰ কাৰণে সেইটো চি ডাব্লিউ বুলি কয় নেকি?
নেষ্টৰ কাৰণে নেষ্টে প এইটো এন ডাবল ই বুলি কয়
আহ সেইটো দিবি নাই। অ মাৰ এইটোো বি টেক কৰা ধাণ্ডা আছে।
অ মোৰ বিতেক কৰা ধাণ্ডা আছে অ।
আচ্ছা বি এ চি ত মানে ই নামটো লগাই থৈ দিছ।
এনে নামটো আৰু এনেই মানে বি টেক কৰিম বুলি ভাবি আছোঁ।
প্ৰাইভেটকে ক বেলেগৰ ডাউন ডাউনৰ আমাৰ লগৰ বহুতে কৰিছে।
প্ৰাইভেটকে বহুত পইচা লাগে আৰু সেইটো কাৰণে।
এ এডুকেশ্যনেল লোন দি দিয়ে নহয়।
এডুকেশ্যন লোন দিয়ে বাৰু হ'লেও এতিয়া পইচাটো?
উম পইচা পাতি কথা চিন্তা কৰা নাই। ন সাতলাখ এ নহয়। প্ৰথমটো প্ৰথম দিনাখন প্ৰথমবাৰ ছাগে হেৰিকে প্ৰথম মাহ দিব লাগিব ষাঠি হাজাৰ তাৰপিছত পঞ্চাছ হাজাৰকে দিব লাগিব।
অ অ
উম।
কি কৰিব আৰু পইচা ইমান মানে এই ফাইনেন্সিয়েল বহুত প্ৰব্লেম হৈ আছে নহয়।
উম এনে কোৱা হয়
বহুত প্ৰব্লেম হৈ আছিল ত কি বুজিবি এতিয়া।
উম
তই এতিয়া বি এছ এ কৰিবিে নে আৰু কিবা আৰু কিবা হেৰিৰ কাৰণে ট্ৰেইনিং ল'বি কি দেখিছে ক'চিং ল'বি।
প্ৰথম বি এ চিটো ছিঙি লও তাৰপিছতে
অ বিএচি এতিয়া তিনিবছৰটোহে ন।
অ তিনি বছতো।
উম উম ঠিকে আছে বিএচি তাকে বিএচিটো কৰি ল।
উ মেথছত লৈছো কিবা কিবি এক্জাম চজাম দিব পাৰিম‌ নেকি চাওঁ।
অ সেইটয়ে মেথছত দিলে চব দিব পাৰিবি চাগে।
অ।
এতিয়া মই ভাবিছোঁ বি টক যদি কেনাবা বি টেকটো পাই যাওঁ, বি টেক তাতে যদি নেৰিষ্টত পাই গ'লে নেৰিষ্টতে কৰি পেলাই এ বি টেকটো কৰি কিনে এম এট মই এম টেক - টেক, এম টেকটো কৰিম আৰু তাতে।
অ',
বিটেক প্লাছ এম টেক দুইটা তাতে কৰিম আৰু।
উম।
উম তাৰ বাকী দেখা যাব যি হয় আৰু উম। উ। আজি মই অকলে যাম আৰু এইিবা এইখিনিলে কিন অকলে যাম।
অ', কেটা বজাত যাবি?
এ যামেই আও এতিয়া তিনটা বাজিলে ন তিনটা বজাত যামেই আও।
অ', অ',
মোবাইলটো অকণমান চাৰ্জাৰ দি পেলাই যামেই আৰু।
আচছা কোন আছে বুলি কলি? কোন আছে বুলি কলি তাত?
মামা ক'কা।
অ', কিয় হেৰিয়ৰ ওচৰত নে নে একদম
এই দুবি বস্তি যে চিনি পাওঁ নে?
অ', ক'ত বান্দৰদেৱা নে হাৰমুটি?
পাৰ হয়।
অ', অলপ আগলৈ অভাৰ ব্ৰিজখন পাৰ হয় মানে ন। অ', অ', তইতাৰ মামাৰ ঘৰ আকৌ বৰপথাৰতে আছিলে।
নহয় আমাৰ আমাৰ দেউতাহ ভাগৰ মামা মানে।
আচ্ছা।
অ', সেৰি যে এই হোটেল দ হোটেল কিবা বুলি যে আছিলে দৰং হোটেল দিক কং বুলি যে এখন আছে যে।
অ', অ',
সেই তাৰ ফ্ৰণ্টৰ ৰাস্তা যিটো আছে ৰাস্তাটো সোমাই যায় যে
অ',
এই ধয় ৰেল ক্ৰচিং এটা পাই নহয়।
আৰু পায় অ',
অ', সেইফালেদি অলপ দূৰ গৈ পেলাই সেইটো সবাই।
উম,
এই তালৈকে যা মানে বহুত দিন হল দুবছৰ হ'ল মাতি আছে যোৱা নাই যাবলৈ সময় পোৱা নাই।
ঠিকে আছে।
এক গৈ আহোঁগে এবাৰ। বাকী তহঁতি আজি কি সাঁতুৰিবি নে নাসাঁতু ৰ''?
গৰফটো চাই সাঁতুৰিবলৈ মন গৈছে, কিন্তু আকৌ ইমান সাঁতুৰি থাকিলে গা চা বিলাক বেয়া হৈ যায় নহয়।
উম, সেইটো হয় বাৰু।
উম, আজি দৌৰাটো মিছ হয় গল দৌৰিব লাগিব আজি।
অ', কালি আজি ৰাতি দৌৰিবি নেকি?
হাঁ?
ৰাতি দৌৰিবি নেকি?
আজি অ', ৰাতি দৌৰিব লাগিব।
অ', অ', অ', উম, দৌৰিলে ভাল দৌৰি থাকিলে এইবোৰ এ গা বিহু বহুত কমেও মই এতিয়া-এতিয়া দুইকেদিন দৰা পৰা গা বি চা বিখ নাই নাইকিয়া হৈছে কঁকালৰ বিষটো হয় মানে
নাই টাকে টাকে।
অ', জিমত গ'লে জিমত গ'লে ককালৰ বিষ বেক পেইনটো হয় বেক মাৰিলে।
এতিয়া খানা মানুহ কিমান গোট খালে? খুব বিশতামান হ'ল নেকি?
তই ধৰিলো